হয়
অঁ, শুনিছোঁ শুনিছোঁ। তুমি শুনা পাইছা নাই বাৰু?
অঁ, অঁ পাইছো পাইছোঁ।
অঁ কি কৰি আছা?
মই এয়া এনেহে আছিলোঁ। তুমি?
ময়ো এয়া ভাত -পানী খাই বৈ এনেই বহিহে আও আছো বাৰু তোমাৰ।
খবৰ -খাতি ভালেই বাৰু, তাকে অকমান গাটো বেয়া হৈ আছিলে। জ্বৰ জ্বৰ নিচিনা লাগি আছিলে।
হয় হয়, অঁ মোৰ ভালে ভালে অঁ এয়াই।
অঁ, অঁ আচ্ছা।
তাকে বোলো বহুত দিন হ'ল তোমাৰ ফোন -চোন কৰা নাই তোমালে। বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অঁ অঁ ভালে কৰিলা, ভালে কৰিলা। তাকে কি বিষয় বা?
হয় হয়, এই বিষয়টো মানে কেনেকুৱা হ'ব? মানে আমাৰ জীৱনত যে তোমাৰ লক্ষ্য থকা যে প্ৰয়োজন, সেই বিষয়টোৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অঁ হয় হয়, ভালে হ'ব, ভালে হ'ব।
হয় হয়, মানে এতিয়া ক'বলে গ'লে কি হয়? মানে আমাৰ জীৱনত যদি একো যদি লক্ষ্য নাথাকে নহয়, মানে এখন নাঁৱত- যেনেকে বঠা নহলে নাওঁখন নচলে, - মানে সেই মাজবাটতে এ মানে ৱে- উ উল্টা ঠাইত যাব পাৰে, ঠিক তেনেদৰে মানে আম- আমাৰ জীৱনত নহয়, আমাৰ জীৱনটো মানে তেনেধৰণে শেষ হৈ যাব। পাৰে গম পাইছা? মানে এতিয়া- চাবাচোন কি অঁ কিছুমান মানুহে কি হয়, মানুহৰ মানে একেবাৰে লক্ষ্য- চক্ষ লক্ষ- ক্ষ্য নাথাকে, তেওঁলোকে কি হয় মানে- এই মানে জীয়াই থাকিব লাগে আৰু আছে। তেনেধৰণে কিছুমান মানুহ জীয়াই থাকে, সেইটো আচলতে বহুত বেয়া কথা। ক'বলে গ'লে গম পাইছা?
অঁ হয় হয়, অঁ।
হয়, কাৰণ এটা জীৱনত মানে মানুহক লক্ষ্যৰ অতিকৈ প্ৰয়োজন হয়।
হয় হয় অঁ, তাকেহে, উম।
হয়, মানে এতিয়া তুমি চাবলৈ গ'লে লক্ষ্য কিয় প্ৰয়োজন হয় বুলি কৈছোঁ? এতিয়া তুমি ধৰিলোৱা হেৰিত- আহ তুমি যেনিবা সৰুতেই মানে তুমি ভাবিলা যে- তুমি এজন মানে ডাঙৰ হৈ ভৱিষ্যতলে মানে এজন ভাল পুলিচ বিষয়া হবা দেই। সেইটো এটা মানে তেনেকুৱা ধৰণৰ কিছুমান লক্ষ্য থাকিব লাগে যে, মই- ডাঙৰ হৈ আমুকটো কৰিমগে মানে ইমান মানে মই কৰিব পাৰিমগে। সেই- তেনেকুৱা এটা মনোভাৱ মানে মানুহৰ গঢ়ি উঠিব লাগে মনত আচলতে, গম পাইছা? কাৰণ, যেতিয়া মানে আচলতে এটা কথা আকৌ দেই তোমাৰ- কিছুমানে কিন্তু লক্ষ্য মানে কৰে মানে মানে তোমাৰ লক্ষ্য থাকে যে জীৱনত- কিবা কৰিমগে বুলি। কিন্তু তেওঁলোকে সেই সিমানটোক পৰিশ্ৰম নকৰে, আচলতে যদি পৰিশ্ৰমেই নকৰে তোমাৰ জীৱনৰ লই- ক্ষ থকাৰো মানে একো মানে অদৰকাৰী নিচিনা হ'ব, গম পাইছা?
হয়, তাকেহে অঁ।
হয়, এতিয়া মানে কবলৈ গলে কি হৈছে এতিয়া মই যি পুলিচ বিষয়াৰ কথা যে কৈছিলো তোমাক মানে যেতিয়া তু- এজন পৰিশ্ৰম কৰি যাবা কঠোৰ পৰিশ্ৰম কৰিবা এজন পুলিচ বিষয়াৰ দৰে তুমি- মানে পুলিচ বিষয়া কেনেকৈ থাকে, কেনেকৈ কথা বতৰা পাতে, কেনেধৰণে কাম- কৰে, সেইবোৰ যদি তুমি সৰুৰে পৰা যেতিয়া শিকি যাবা- সেই তেতিয়াহে তুমি মানে তোমাৰ সেই লক্ষ্য স্থানত তুমি উপনীত হ'বগে- এ পাৰিবা ব-
হয় হয় অঁ।
হেল্লৌ' হয় হয়, সেইবাবে আমাৰ জীৱনত লক্ষ্য থকাটো অতিকৈ প্ৰয়োজন আৰু যে- তোমাৰ অকল পুলিচ বিষয়া যে সেইটো বুলি কবলৈ যোৱা নাই মই, - তোমাৰ প্ৰতিটো কামতে তোমাৰ লক্ষ্য থাকিব পাৰে, মানে এতিয়া তুমি ধৰি লোৱা কিছুমান মানুহে তোমাৰ পঢ়া- শুনা কৰি মানে ইমান ভাল নাপায় নতুবা তোমাৰ পঢ়া - শুনা কৰি মানে তেওঁ মানে অলপ মানে- দুৰ্বল থাকে পঢ়া-শুনাত দেই, কিন্তু সেই তেনে- কোৱা ল'ৰা - ছোৱালীবোৰে কি কৰিব লাগে, তেওঁলোকৰ কিছুমান মানে সকলোৰে নিজৰ নিজৰ এটা স্কিল থাকে। হয়তো কিছুমানৰ মানে কিছুমান খেলত থাকে নতুবা মানে গান বাজানাত থাকে সেই তেনেকুৱা ধৰণৰ স্কিলবিলাকত তেওঁলোকে সৰুৰে পৰা কাম কৰিব লাগে। আৰু তেওঁলোকে এটা মানে লক্ষ্য ৰাখিব লাগে যে তেওঁলোকে ভৱিষ্যতলৈ গৈ হয় এজন ভাল খেলুৱৈ খেলুৱৈ হব। নতুবা তেওঁলোক এজন মানে ভাল গায়ক- গায়িকা হব তেনেকুৱা ধৰণৰ কিছু মান মনোভাৱ লৈ তেওঁলোকে মানে জীৱন নিৰ্বাহ কৰিব লাগে বুলি মই ভাবো। আৰু বৰ্তমানটো অ উহু বৰ্তমান যুগে তুমি এটা কথা চাবাচোন, কিছুমান মানুহে মানে একেবাৰে এই জীৱনটো জীয়াই থাকিব লগা কাৰণে আছে আৰু মানে তোমাৰ এই কিছুমান ল'ৰা ছোৱালীলৈকে তুমি লক্ষ্য কৰিবা মানে এনেকে আহ সৰুতে প্ৰথমতে এ স্কুলীয়া জীৱন শেষ কৰিলে তাৰপিছত কলেজৰ জীৱন শেষ কৰিলে। তাৰপিছত মানে ঘৰতে এনেই শুই বহি কটাই মানে তোমাৰ যি নিবনুৱা সমস্যা সেইটোও বৃদ্ধি কৰিছে তাৰ উপৰিও তোমাৰ মানে লক্ষ্য নাইকিয়া জীৱন এটা মানে কিবা বথা নাই কিয়া নাওখনৰ দৰে বুলি মই প্ৰথমতে কৈছো নহয় হয় নে নহয়? হেল্ল'! হয় হয় সেইবাবে আমি সেই কথাবোৰ অলপ মানে গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবো গম পাইছা? অহ আৰু উহুম লক্ষ্য থকাটো অতিকৈ প্ৰয়োজন মানে কি হয়? তোমাৰ যেতিয়া কিবা এটা কামত যেতিয়া লক্ষ্য থাকিব মানে ত যেতিয়া যে সেই কামটো কৰিম বুলি মানে কৰিব পাৰিমগে বুলি তোমাৰ এটা কনফিডেন্স থাকিব, তোমাৰ সেই তেনেকুৱা যদি মনোভাৱ থাকিব, তোমাৰ ভৱিষ্যতটো মানে ভাল হব। তুমি যেতিয়া কিবা এটা চাকৰি কৰিবাগে মানে লক্ষ্যত উপনীত হৈ যেতিয়া তুমি তাৰ উ উম ওপৰত মানে কিবা এটা চাকৰি কৰিব লাগে বা কিছুমান মানুহে আকৌ কি কৰে মানে তোমাৰ যি গান বাজানাৰ কথা কৈছিলো সেই তেনেকুৱা ধৰণৰ কিছুমানো লই ক্ষ্য থাকে তেওঁলোকৰ মানে সেইবোৰ কৰে আচলতে সেইবোৰো ভাল কথা আৰু কিছুমানে যে সৰুৰে পৰা তেওঁলোকে ভাবে যে মই এজন ব্যৱসায়ী হম। মানে ব্যৱসায়িক সম গম পাইছা? সেই তেওঁলোকেও মান মানে যেতিয়া সৰুৰে পৰা কিছুমান কাম কৰি যাব মানে তেতিয়া লক্ষ্যত উপনীত হ'বগে। তেতিয়া তেওঁলোকৰ নিজৰ জীৱনটো মানে উজ্জ্বল হব বুলি মানে তেওঁলোকৰ - নিজৰ জীৱনত সফলতা লাভ কৰিছে বুলি তেওঁলোকে মানে ভাবিব পাৰিব আচলতে। আৰু, লক্ষ্য নাইকিয়াকে মানে মানুহ মানে জীয়াই থাকিব নালাগে বুলি মই ভাবো কাৰণ - প্ৰতিজন মানুহৰ থাকিবই লাগে গম পাইছা। আৰু হেল্লো', হয় হয় সেইবাবে মই - কলো, বাকী ইয়াৰ ওপৰত তুমি কি ক'ব বিচাৰা কোৱাচোন।
অ হয় হয় তাকে তাকে তুমি যিখিনি কথা কৈছা বহুত ভাল ভাল কথা কৈছা। এতিয়া,
হয়,
আমাৰ তুমি প্ৰথমতে যি কৈছা যে উম মানে লক্ষ্যহীন এটা জীৱন আচলতে - এখন এ মানে দিশাহীন নাওৰ নিচিনা কাৰণ এখন নাও যেতিয়া - নাও যেতিয়া তোমাৰ সাগৰত আহ সাগৰত উ গৈ থাকিব তেতিয়া সেই নাও - খনৰ যেতিয়া কোনো দিশ নাথাকিব তেতিয়া কিন্তু সেই নাওখন আহ - কেনি যাম আহ মানে কোনফালে যাব তাৰ একো মানে - এ আও ভাও নাপাব কিন্তু, যে
সেইকাৰণে আমাৰ মানুহৰ জীৱনটো আচলতে ঠিক তেনেধৰণেই ঠিক তেনেধৰণেই হয়। কাৰণ আমাৰ এতিয়া পৃথিৱীখন কিমান বিশাল তাৰে ভিতৰত যদি এ আমাৰ এটা জীৱনত যদি লক্ষ্য নাথাকে বা আমি এ তোমাৰ বিদ্যালয়লৈ পঢ়িব লাগে। কাৰণ মানে গৈ আছো পঢ়ি মানে পঢ়ি আছো বা কিছুমান কাম কৰিব কাৰণে কৰি আ এই তেনেধৰণৰ যদি আহ' সেইবিলাক আমি তেনেধৰণে যদি এ আমাৰ আচল আমি একো কৰিব এতিয়া উম প্ৰতিজন প্ৰতিজন মানুহৰে তোমাৰ লক্ষ্য বেলেগ বেলেগ হ'ব পাৰে। এ কোনোবাই ডাঙৰ এজন কিছুমানে তোমাৰ ডাক্তৰ হব বিচাৰে বা কোনোবাই শিক্ষক হব বিচাৰে, কোনোবাই কোনোবাই সৈ মানে সেনাবাহিনীত যাব বিচাৰে। কিন্তু অ' তাৰে ভিতৰত ভিতৰত কিছুমান এনেকুৱা আছে যে এ তেওঁলোকে এজন দেশৰ সুনাগৰিক বা এজন ভাল মানুহ হ'বও বিচাৰে কিন্তু। সেইটোও কিছুমান অ' অ' সেইটোও তেনেকুৱা কিছুমান মানুহৰ তেনেকুৱা লক্ষ্য থাকে।
হয় অ'!
অ' সেই লক্ষ্য আচলতে সমাজ আৰু এখন দেশৰ আহ' উপকাৰ মানে গুৰুত্বপূৰ্ণ কিছুমান উম, মানে ভূমিকা অ' অ' এতিয়া কেৱল তোমাৰ ধন উপাৰ্জন কৰাটো আচলতে জীৱনৰ একমাত্ৰ লক্ষ্য হোৱা হোৱাটো উচিত, আহ' উচিত নহয় বুলি মই ভাবো। এতিয়া অ' এজন ভাল দায়িত্বশীল মানুহ হিচাপে সমাজৰ আহ' উন্নয়নৰ মানে অৱদান আগবঢ়োৱাটো কিন্তু জীৱনত এটা ডাঙৰ লক্ষ্য।
হয় হয়।
এতিয়া এ এটা লক্ষ্য মানে নিৰ্ধাৰণ কৰিলে আচলতে সফলতাটো আহি নপৰে। এতিয়া সফল হবলৈ হলে এ তোমাৰ আহ' বহুত কঠোৰ পৰিশ্ৰম ধৈৰ্য্য আ আত্মবিশ্বাস আৰু নিয়ম নিয়মানুবৰ্তিতা সেইখিনি প্ৰয়োজন হ'ব আচলতে। আৰু আৰু সেই তোমাৰ লক্ষ্যৰ দিশত আগবাঢ়োতেনে তোমাৰ সেই পথত তোমাৰ বহুতখিনি বাধা আহি পৰিব কিন্তু নিজৰ লক্ষ্যৰ প্ৰতি মানে লক্ষ্যৰ ওপৰত যিখিনি বিশ্বাস বা একাগ্ৰতা থকা। তেওঁলোকৰ মানে অ' সেই আচলতে সেই বিশ্বাসটো যদি থাকে তেওঁলোক আচলতে নিশ্চয় এদিন সফল হ'ব পাৰিব এতিয়া বহুত অ' এতিয়া বহু অ' বহু মহান ব্যক্তিয়ে তোমাৰ বহু বিফলতাৰ পিছতটো তোমাৰ নিজৰ লক্ষ্য নিদিয়াৰ বাবে এতিয়া কিছুমান এনেকুৱা মানুহ আছে যিসকলে বৰ্তমান এজন সফল ব্যক্তি হৈ আহ' আছে এতিয়া এতিয়া তোমাৰ বৰ্তমান সময়ত যি যুৱক-যুৱতীসকল আছে। এতিয়া সামাজিক মাধ্যম আৰু আহ' আনৰ যি সফলতা দে কিন্তু বিভ্ৰান্ত হৈ পৰা দেখা যায়। যে তেওঁলোকে উম, তেওঁলোকে কি কৰে তেওঁলোকৰ যি আহ' লক্ষ্য আছে সঘনাই সলনি কৰি থাকে, এতিয়া সেয়েহে আহ'! অ' এতিয়া তোমাৰ আনক দেখি পেলাই ভাবে যে ই দেখোন আমুকহে হব বিচাৰিছে মইয়ো এইটোকে হম। এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকে ভাবে। ত' সেয়েহে তোমাৰ অ' এতিয়া তোমাৰ আচলতে সেই কথাটো আচলতে এটা মানে বেয়া কথা তুমি যেতিয়া যোনটো কাম কৰি ভাল পোৱা বা তোমাৰ কোনটো কামৰ প্ৰতি তোমাৰ সেই সেই কামটোহে তুমি কৰিব লাগে বা তোমাৰ যোন
হয় হয়
আৰু তোমাৰ কামৰ প্ৰতি থকা যিখিনি ধাৰ তিৰ প্ৰতি তুমি এটা যি লক্ষ্য নিৰ্ধাৰণ কৰিছা এই তাৰ সেইটোকে তুমি সেই এটা মূল লক্ষ্য হিচাপে তুমি এ মা মানে ধৰি লব লাগে আৰু এটা কথা কি এ মানুহে যি লক্ষ্যৰ দিশত যাওঁ তুমি কিন্তু অথবা বিভিন্ন ধৰণৰ পথ তেওঁলোকে বাচি এতিয়া বিশেষকে বিশেষকৈ লক্ষ্যৰ দিশত জানাই তোমাৰ অ মূল দুটাই ৰাস্তা আছে এটা ভাল পথ এটা বেয়া বেয়া পথ এতিয়া তোমাৰ কিছুমান মানুহে ভাল কাম কৰি বা এ এটা উম ভাল ৰাস্তাৰে তেওঁলোকে যিখিনি কষ্ট কৰিব লাগে সেই কষ্ট খিনি কৰি তেওঁলোকে এ সফলতা অৰ্জন কৰে কিন্তু তাৰে কিছুমানে এনেকোৱা মানুহ থাকে যে তেওঁলোকৰ কেৱল সফলতাৰ তেওঁলোকক মাত্ৰ কেৱল সফলতাটোহে লাগে তাৰ বাবে তেওঁলোকে যিকোনো কামেই সাজু থাকে সেয়া লাগিলে আনৰ অপকাৰেই হওক বা তেনে ধৰণৰ কিছুমান বিপদজনক কামেই হওক সেইবিলাক তেওঁলোকে আহ কৰি হলেও তেওঁলোকে সফলতাটো অৰ্জন কৰিব বিচাৰে ত সেই ক্ষেত্ৰত আচলতে মই কব বিচাৰো যে এ সফলতাটো কেৱল তোমাৰ সু মানে এটা যি ভাল পথেৰে গৈ অৰ্জন কৰাতোহে সফলতা হয় তুমি যেতিয়া আনৰ অপকাৰ কৰি যেতিয়া আনৰ অপকাৰ কৰি যেতিয়া তুমি মানে জীৱনত সফল হব বিচাৰিবা সেইটোক আচলতে মানে সফলতা বুলি আমি গণ্য কৰিব নোৱাৰো এতিয়া
নোৱাৰো হয় হয় অ
অ এতিয়া তোমাৰ অ শেষত কবলৈ গ'লে অ শেষত ক'বলৈ গ'লে তোমাৰ জী জীৱনৰ লক্ষ্য হৈছে এ সফলতাৰ মানে প্ৰথম খোজ এতিয়া আহ এটা ভাল লক্ষ্য বা কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱে মানে জীৱনক সফল আৰু এ অৰ্থপূৰ্ণ কৰি তুলিব পাৰে সেয়েহে আমি আমি সপোন সপোন দেখাৰ লগতে সেই সপোন পূৰণৰ বাবে তোমাৰ নিষ্ঠাৰে কাম কৰি যোৱাতো মানে সমানে উচিত দে সেই সফলতা তুমি অ তে তে মানে তেতিয়া তুমি যেনেদৰে তোমাৰ নিষ্ঠাৰে যেতিয়া তুমি কাম কৰি যাবা সেই সফলতা তুমি নিশ্চয় আহ মানে কাষ চাপিব বুলি মই ভাবো
হয় হয়
উম
তাকে তুমি এতিয়া যিখিনি কথা কলা সেইখিনি বহুত গুৰুত্বপূৰ্ণ কথা কলা বাৰু। তাকে এই খিনিতো আমি মানে আমাৰ জীৱন। জীৱনত এটা লক্ষ্য থকা প্ৰয়োজন আৰু আমি সেই লক্ষ্যটোৰ প্ৰতি আমি। একাগ্ৰত একাগ্ৰতা মানে পালন কৰি দৃঢ় ভাৱে আমি কাম কৰি যোৱাতটো একদম উচিত। উচিত বুলি মই ভাবো হয় নহয় বাৰু।
হয়, হয়।
তাকে আজিলৈ হ'ব দিয়া।
হয়, হয়, হ'ব দিয়ক।
অ।